হেল্ল',
হেল্ল',
অহ 'কি কৰি আছা।
এনে আছো তুমি?
ময়ো এনে আছো। খবৰ পাতি ভাল।
অহ ' ভালেই।
অহ ', এনে এ তোমাৰ ঘৰত বাকী কি খবৰ ঘৰত চবৰে।
ঘৰত সবৰে ভালে হব তোমাৰ কোৱা।
মোৰো আছে সবে ভালে আছে। তোমাৰ পঢ়া শুনা কেনেকুৱা চলি আছে।
পঢ়া শুনা ঠিক ঠাক চলি আছে। এক্সাম দি আছো এতিয়া ফাইনেল এক চলি আছে। কালি লাষ্ট এক্সাম আছে। তোমাৰ কেনেকুৱা চলি আছে কোৱা?
আমাৰো ছেমে আমাৰো সেনেকুৱাই ফাইনেল এক্জাম চলি আছে কালি আমাৰ লাষ্ট এক্সাম আছে।
উ
চাহ খালা।
অহ - অহ - অহ খালো কেতিয়াবাতে খালো ছয়ট মানত। তুমি খালা?
অহ ', ময়ো খালো অলপ আগতে। শুনাচোন
অহ ', কোৱা?
তোমাক এটা কথা সুধিব আছিলে তুমি ফ্ৰী আছানে।
অহ ', প্ৰিয়ে আছো কোৱা কি কথা।
এয়া আচলতে মই মানে এয়া পলিউচনৰ ওপৰত। ত' অলপমান তোমাৰ লগত আলোচনা কৰিব খুজিছিলো?
কি আলোচনা কৰ বিচাৰিত তুমি।
আচলতে মই এইমাত্ৰ বাহিৰৰ পৰা ওলাই আহিলোঁ ৰাস্তাত ইমান ধূলি আৰু গাড়ীৰ গাড়ীৰ কলা ধোৱা উশাহ লবলৈ ইমান কষ্ট হয় আজিকালি সেইকাৰণে ভাবিলো তোমাক ফোন কৰি এই প্ৰদূষণৰ বিষয়ে। তে অলপমান আলোচনা কৰো
অ' কি কৈছা তুমি ময়ো বাহিৰত ওলাই গৈছিলো সোমাইছোহি আৰু ৰাস্তা যহে আৰু গৰম নে মোৰ মানে কাম মৰি কৰিছে আৰু মোৰনো মানে এই গৰমৰ কাৰণে মাথাৰ বিখাই থাকে মানে তুমি কোৱামি ম তুমি জানিব বিচাৰা
মইয়া আজিকালি যিহে মানে। এতিয়া ক'ব গ'লে বায়ু প্ৰদূষণে নহয় শব্দ প্ৰদূৰ্ষণ শব্দ প্ৰদূষণ প্ৰদূষণৰে কথাটো ভাবিলো তুমি ফিকত ৰৈ থাকিলে পিছৰ গাড়ীখনে এনেকে জঁপিয়াই থকা দি। হৰ্ণ বজাই থাকিব নহয় কালত। পৰদা একদম ফাটি যোৱা যেন লাগি যায়। হস্পিতেেল বা স্কুলৰ সন্মুখত। যে হৰ্ণ বজাব নালাগে সেই নূন্যতম জ্ঞান কোনো নাই বহুতো মানুহৰ।
একদম সঁচা কথা কৈছা আজিকালি আমাৰ ইয়াতে ভালকৈ বৰষূণ নিদিয়ে ৰাস্তা ই ইফালে গা ইমানয় নহয়। গাড়ী বোৰে যে ইমানৰে চকু মানে চকু চকু গলিবলৈ ধৰে এক আৰু মোৰ এনেও বেমাৰটো আছে জ নাই বিষাই একদম। সেইকাৰণে বাহিৰত ওলাই বাদ দিছো অকল আৰু ঘৰত তেতিয়া
মোৰো। মোৰো এনেকুৱা বহুত বেমাৰ আছে মানে অকনমান যদি মই ধূলি মানে সোমাই যায় ন ত মোৰ জ্বৰ চৰ্দি এইবোৰ আৰম্ভ হৈয়ে যায় আৰু এইটো এটা। অকল ডাঙৰ অকল এইটোৱে কথা নহয় আৰু এটা আটাইতকৈ ডাঙৰ সমস্যা হৈছে এই এই প্লাষ্টিকটো মানুহ বজাৰলৈ যাওঁতে ঘৰৰ পৰা কাপোৰৰ মোনা এখন লৈ যাব লাজ আজিকালি। দোকানৰ পৰা লোৱা। প্লাষ্টিকৰ কেৰিবেগবোৰ ব্যৱহাৰ কৰি ইফালে সিফালে পেলাই দিয়ে।
সঁচা কথা কৈছা প্লাষ্টিক বোৰ নলা নৰ্দমাত লাগি ধৰে অলপ বৰষুণ দিলে যে কৃত্ৰিম বানপানী হয় তাৰ আচল কাৰণেই হল আনকি আমাৰ নদ বিলবোৰতো মানুহে এতিয়া পিকনিক খাই প্লাষ্টিকৰ প্ট গিলােলাব লেতেৰা কৰি থৈ আছে মানে ডাষ্টিনত। থাকেই ন নাথাকিলেও তেওঁলোকে লৰাব পাৰে সেইটো নকৰে তেওঁলোকে তাতে যত থাকো তাতে পেলাই থৈ আছে।
আহ একদম এইটো মানে বহুত দুখৰ দুখ লগা কথা একদম ব্ৰহ্মপুত্ৰৰ দৰে পবিত্ৰ নদী এখনৰ পাৰতো মানুহে এনেকে আৱৰ্জনা পেলায় ন পানীভাগ প্ৰদূষিত হোৱাৰ বাবে মাছ। বা অন্যানয় যিবোৰ পানীত থকা জন্তু আছে মৰি শেষ হৈ গৈছে।
আচলতে আমি সদায় চৰকাৰক দুখ দি থাকো কিন্তু আমি নিজৰ দায়িত্ববোৰ পালন নকৰো আমি নিজে সলনি হলেহে দেশখন মানে কেনেকে পৰিষ্কাৰ হব সেইটো মানে আমাৰ ওপৰত থাকে গম পোৱা আমি নিজে সলনি কৰিব লাগিব সেই দায়িত্বটো
একদম পইণ্টত কথা কৈছা তুমি আমি নিজে সৰু সৰু পদক্ষেপ ল'ব লাগিব। এতিয়া ধৰি লোৱা ঘৰৰ জাবৰ খিনি য'ত ত'ত নেপেলাই ডাষ্টবিনত পেলাব ন-লাগে ওচৰত কৰ'বাত গ'লে গাড়ী নহ'লে বাইকখন নোলাই খোজকাাঢ়ি বা চাইকেল লৈ যাব লাগে ইন্ধনো বাচিব আৰু প্ৰদূষণো কম হ'ব।
হয় আৰু আটাইতকৈ কথাটো হল ।
সঁচা কথা একদম দেই আমি যদি এতিয়া সাৱধান নহওঁ আমাৰ পিছৰ প্ৰজন্মই উশাহ লবলৈ অলপ পৰিষ্কাৰৰ বায়ও বিচাৰি নাপাবগে এই ধুনীয়া প্ৰকৃতিখনক বচাই ৰখাটো আমাৰ সকলোৰে এক পৰম কৰ্তব্য। নহয় জানো।
একদম সঁচা কথা কৈছা। আঁ- আজি আমা ৰ লগত থকা মানে আজি তোমাৰ লগত কথা পাতি বৰ ভাল লাগিছে তুম অপ বুজি পাইছা যে এই আমাৰ মানে কি কি ক্ষতি হৈ আছে বৰ গুৰু গুৰত্বপূৰ্ণ বিষয় মনত পেলাই দিল তুমি। অ-আৰু মই মানে আৰু কব গলে আমি অকল ৰাস্তা ঘাট বুলিয়ে নহয় আহ যেনেকে নিজৰ ঘৰত আমি বেলেগক আমি নিজেও কৰিব লাগিব আহ নিজৰ ঘৰতো মানে চাৰিওফালে গছ ৰুব লাগিব। আৰু ৰোপন কৰিব লাগিব ডাঙৰ দীঘল কৰিব লাগিব তেতিয়াহে মানে আমাৰ নিজৰ কাৰণে ভাল হব আৰু আমি আমাৰ নেক্সট প্ৰজন্মকে শিকাব লাগিব যে গছ- চছ কাটিব নালাগে ৰোপণ হে কৰিব লগে।
অ', এতিয়া আমাৰ
এতিয়া আমাৰ ভাৰতৰ মানুহে সেইখিনি মানে জ্ঞান নাই যে কেনেকে আমাৰ দেশখন চাফ চিকুণ কৰি ৰাখিব লাগে এতিয়া তুমি বাহিৰৰ দেশক দেশবোৰকে ধৰি লোৱা সিহঁতে কিমান চাফ চিকুণতা মানে কেনেকৈ বজাই ৰাখে পৰিষ্কাৰ কৰি ৰাখে সকলোবোৰ জাগা সিহঁতৰ সেইটো জ্ঞান আছে যে কেনেদৰে চাফ চিকুণ কৰি ৰাখিব। আৰু আমাৰ ইয়াতে, সকলোৱে মানে কথাটো মানে এইখিনি কথা জানি কেনেও সিহঁতে জানি বুজি সেই ভুলটো বাৰে বাৰে কৰিব আৰু যদিও চৰকাৰে যদি সকলো জোগাতে যদি ডাষ্টবিন দিওঁ দিয়ে তাৰ পাছতো সিহঁতে এদিন দুদিন ডাষ্টবিনত পেলাই ত আকৌ সেই আগৰ নিচিনা ফুল ফুলবোৰ এ কৰি থাকিবগে আমাৰ দেশ খনে কেতিয়া যে মানে এইখিনি জ্ঞান আহিব মানুহবোৰৰ।
সোৱ ঠিকে কৈছা তুমি আৰু এইফালে দিপৰবিলই চাই লোৱা কিমান সোপা গছ কাটিছে সেই আগতে মানে মোৰ চৰকাৰসেইটো লও প্ৰচেছ হৈছে কিন্তু মানে অ', মোৰ মতে হ মই মানে বেয়া বুলি নকওঁ কিন্তু মোৰ মতে আগতে গছখিনি ৰোপন কৰিব লাগিছিল কৰিম কটিম হয়নে। কাৰ বু ডাঙৰ ডাঙৰ গছ কাটিছে ন যিবোৰ গছ আহ মানে তাৰ তাৰ আগতে এখন ডাঙৰ গছ কাটিছে ন যিবোৰ গছ মনে ৰোপন কৰাই নাই ৰোপন কৰি কিনে ডাঙৰ যেতিয়া হব তেতিয়া যদি সেইখিনি কাটি ল হয় বেছি মানে হে হলে হয় এতিয়া মানে ইমান গছ একদম গৰমত থাকিবই নোৱাৰি গৰমটো বেছি পেলাইছে সূৰ্যৰ বেঙুনীয়া ৰশ্মিটোৰ আমাৰ তাত পুটোকে লাগি যায় গম পইছা।
অ তুমি এইটো ঠিক কথা কৈছা এইয়া যি আজি দিপ কাকৰ বিলৰ যিবোৰ গছবোৰ কাটিলে সেইবোৰ কিমান বছৰ বছৰ আগৰ গছ হয় ইমান ডাঙৰ ডাঙৰ গছবোৰ তাতে পৰিৱেশ বোৰো ধ্বংস কৰি আছে লগতে তাত থকা যিবোৰ জীৱ জন্তু আছে সেই গৰুৰো থকা ঘৰ মানে হেঁতেনে ধ্বংস কৰি পেলাইছে গছবোৰত যিবোৰ চৰাই চিৰিকটি ঘৰ আছিলে বাস কৰিছিলে তাতে চৰাই চিৰিকটিবোৰে সেইবোৰো সিহঁতে ধ্বংস কৰি পেলালে মানুহ ইমান কেনেকৈ মানে ইমান মানে বেয়া হব পাৰে যে ইমান ডাঙৰ ডাঙৰ গছবোৰ কাটি দিব পাৰে অকল কিছুমান বিল্ডিঙৰ কাৰণে বা কিবা অনান্য কিবা বস্তুৰ কাৰণে
ঠিকেই কৰিছা কাটিছে ন
এতিয়া যিয়ে নহওক এতিয়া বেলেগে যদি কাটিছে, আমি সিহঁতক আমি এতিয়া আৰু কিমানজনক মানা কৰি থাকিমগৈ। এতিয়া আমি যিহেতু আমি হ'ল্ড প্ৰদূষণৰ ওপ কথা পাতিছোৱে। যে আমি সেইবোৰ ঠিক মানে ভালদৰে চলো। গছ আমি সকলোৱে গছ ৰোপন কৰো।
উম। দিয়া তোমাৰ লগত কথা পাতি বৰ ভাল লাগিল। বহুতখিনি জানিব পাৰিলো।
অ মোৰো ভাল লাগিলে। তুমি মোৰ লগত এইয়া প্ৰদূৰ্ষণৰ বিষয়ে আলোচনা কৰিলা, মোৰ লগত।
উম। অ' দিয়া বাই।
অহ ঠিক আছে তেতিয়াহলে।